হেল্ল' হেল্ল'
হেল্ল' উম কোৱা
শুনি আছ ন
শুনি আছো।
আহ কি খবৰ তোমাৰ ভালে আছা।
ভাল ভাল ভাল ভাল তোমাৰ
উম মোৰ ভালেই হা
ক'ত আছা এতিয়া
মই ঘৰতে বৰষুণ দি আছে তাকে খিৰিকীৰ ওচৰত বহি পেলাই বৰষুণকে চাই আছো তুমি কি কৰি আছা
ওলাই যোৱা কাম এটা আছে তাকে বেগত কাপোৰ অলপ ভৰাই আছো বৰষুণৰ মজা ময়ও লওঁ তুমিও লোৱা আৰু
তাকে মই বহুত ষুণ বুলি ক'লে মোৰ এই চাহ আৰু পকৰীলে হে অম
টাইমত চাহ পকৰি লৈ খিৰিকীৰ কাষত বহি খোৱাৰ মজাই বেলেগ
অ তাকে অলপ পিছত ৰুটি বনাম দেৰিকে আৰু এই অ হেকানে ওলাই যোৱা তুমি কিবা কাম কৰি আছা নে আছাগে
অ বেগ পেকিং কৰি
গম পাইছো কিন্তু উম ভাবিছো
কিপ আছে আছে কিয় নাথাকিব বহুতে আ এই কাগজৰ নাও বিলাক বনাই চলিছিলে কাগজৰ আ
ৰোৱা পালী
মই বহুত বনাছিলো তুমি বনাইছিলা নে আগতে
কে সোণালী সময় আছিলে আৰু আমাৰ জীৱনত আজিকালি সময়খিনিকেই সোৱৰাই থাকে য হ
চ নতে গৈছেতে অ সেই ব পাওঁ পাওঁ ভাল লাগে এই গৰ এই ৰ'দ দিয়াতকে এই লং জাৰ্ণি কৰিবলৈ খুব ভাল দেই বৰষুণ দি থাকিলে বৰ ভাল লাগে
তোমাৰ মাতটো অহা নাই হেল্ল'
শুণি আছে নে এতিয়া
উম
মই কৈ ছো শুনিছানে
শুনিছো বাৰু, যথেষ্ট কমকে আহি আছে মাতটো কিয় জানো?
এতিয়া শুনিছে।
উম, শুনিছো এতিয়া।
হস্পিটেলৰ ওচৰত থৈ গৈছিলো মই মোক কৈছোয়ে ন বৰষুণৰ বতৰত যে এনেকে ঠিকে হে আৰু। আজিহে ভাল লাগিছে ইমান দিনৰ মূৰত বৰষুণ জাত পৰিছে। অ', হয়। বৰ ভাল লাগে ন ৰামধেনু। আৰু এই বৰষুণৰ আহ মানে, খুবকে বৰষুণ দিলে, যে মাটিৰ পৰা গোন্ধ এটা ওলাই সেইটোও বৰ ভাল লাগে মোৰ। উম।
বুদলৈ এই সৰু আৰু চাইকেলখন যাষ্ট চলাবলৈ শিকিছো।
অ'।
বৰ ধুনীয়াকৈ ওলাইছে। অ', আমি কি কৰো চাইকেলখন লৈ পেলাই সেই ৰামধেনুটোক পিচ্চা কৰো।
পিছে, পিছে যোৱা মানে।
অ', অকমান গ'লেই পামগৈ, অকমান গ'লেই পামগৈ।
এই বহুত দূৰ বাট তেনেকে গুচি যাম। তাৰ পিছত মায়ে গালি পাৰিব বুলিহে উভতি আহোঁ। কতনো লগ পাম বাৰু কোৱা চোন?
তাকে।
কথা ন সৰুকালৰ এইবিলাকেই তেজবা
উম, আৰু এই তেনেকে বৰষুণ দিলে, ঘাঁহ বন বিলাক জিকে। এই বহুত শব্দ হৈছে, আপোনাৰ। মানে কিবা স্পিকাৰটোৰ ওচৰত আপুনি কিবা খেৰ, খেৰাই আছে নেকি?
পৰা বি
উম, এতিয়া অহা নাই অলপ আগত বৰ জোৰকে আহিছিলে মানে মন
যে আমি কিহৰ বা সব্দ হ'
অ', অ'। মই কিবা কৰি আছিলো। আহিছোঁ-আহো দিয়ক হেৰি, আহ মই কৈছিলো যে, এই আগতে বৰষুণ দিলে যেতিয়া, এই ঘাঁহ বন বিলাক যেতিয়া ভাল খেতি টিতি যায়
উম।
ঘাঁহ-বন বিলাকৰ ওপৰত খোজ কাঢ়ি বৰ ভাল লাগে।
আৰু সেইটো স্বাস্থ্যৰ কাৰণেও ভাল বাৰু। সেইটো স্বাস্থ্যৰ কাৰণেও ভাল তেনেকে খোজ কঢ়াটো।
অ', হয় নেকি? মই বাৰু গম নাপাওঁ।
উ সেইটো ভাল হয়। খালি বহুত দিনৰ মূৰত যেতিয়া বৰষুণ যাক দিয়ে তেতিয়া ভাল নহয় বাৰু কাৰণ বায়ুমণ্ডলত থকা বেয়া পদাৰ্থবিলাক মাটিত পেলায় ন
হয়
অম্ল অম্লজাতীয় বস্তুবিলাক আহি পৰে সেইটোৱেই কাৰণে প্ৰথম যে বৰষুণত নেলাগে সদায় তি দিবলৈ
মানে দুদিন মমান নেৰানেপেৰাকৈ দি থকা বৰষুণত তেতিয়াই একলম
অঁ তেতিয়াই কোন
বাকী আপুনি খোৱা বোৱা কৰিলে নে
মই ক কৰা নাই বাৰু বাহিৰতে কৰি ল'ম কিবা এটা চাহ আৰু পকী আপোনাৰ এতিয়া যোগাৰ হ'লনে নাই
নাই বনামগেহে অলপ পিছত এতিয়া ভোক লগা নাই মানুহ অলপ পিছত বনাম আৰু অঁ বোলো ফোন এটা কৰি ল আঁ আপোনালৈ ইমান দিন হ'ল কথা বতৰা হোৱা নাই
ভালেই কৰিলে ভালেই কৰিলে এনেকৈ ফোন চোন আহি থাকিলে মনটোও ভাল লাগে দিয়ক
তাকে আপোনাক হে অশান্তিত দিয়া হ'ল চাগে ন আপুনি ক'ৰবালৈ যাবও ওলাইছিলে
ত আৰু অশান্তিৰ কথা নাই
হুহু
আপুনি মনত পেলোৱাটোতহে মোৰ মনটো ভাল লাগিছে আৰু
অঁ তাকে
আৰু এই বৰষুণৰ দিনত এই মৃদু গান শুনিবলৈও খুব ভাল লাগে এই বেছি মানে এইবিলাক আহ এই জোৰ জোৰকে বজোৱা সংগীতকৈ মানে মৃদু সংগীতবিলাক খুব ভাল লাগে
ভাল লাগি যায়
উম একেবাৰে শান্ত কৰি তোলে বৰষুণৰ লগত মিলি যায় আপোনাৰ বৰষুণৰ দিনত কি খাবলৈ বেছি মন যায় কি খাই ভাল পায়
নৰ দিনত চাহ আৰু পকী খাই বেছি ভাল পাওঁ
আহ
চাহ পকৰি ধুনীয়াকৈ দিনত বৰষুণৰ পানী টোপালৰ শব্দটো পথাৰত সেউজীয়াখিনি চাই পেলাই চাহকাপ খাই আমেজেই সুকীয়া
হয় বৰ ভাল লাগে দেই তেনে
চাহ পকুৰা আৰু গৰম গৰম মেগী খাই ভাল লাগে অহ
মেগীটো আকৌ ইমান স্বাস্থ্যৰ কাৰণে ভাল নহয় সেইটো কাৰণে মই নাখাাও আৰু ইমানো
মোৰো খোৱাই নহয় তেনেকে কিন্তু মোৰ যে আগতে বহুত খাইছিলো দেই মেগি তাৰ তাৰপিছত যেতিয়া গম পালো স্বাস্থ্য কাৰণে ভাল নহয় তেতিয়াৰ পৰা কমাই দিলো এতিয়া বছৰটোত বহুত কমেই খোৱা হয় অ
হ হ হ
এ বছৰটোত হয়তো মোৰ দুবাৰ নহলে তিনিবাৰে খোৱা তাতকে বেছি মোৰ নহয়ে
আছো তেনেকে খালে একো নাই বেছিকে ঘনাই খালে তেনেজাতীয় বস্তুবিলাকে আমাৰ হেল্থত এফেক্ট কৰে
হয় হয় স্বাস্থ্য
অ বাৰু ঠিক আছে ময়ো এতিয়া যাবলৈ ওলালোঁ
অ ঠিক আছে হ'ব দিয়ক আপুনি যাওক পিছত আকৌ কথা পাতিম উম
ঠিক আছে ভাল লাগিল এনেকে মাজে মাজে কেতিয়াবা ফোন কৰিব
ঠিক আছে হ'ব দিয়ক
উম উম